উ শুনিছনে নে বন্ধু আহ' কি খবৰ নো?
অ' ভাল ভাল তোমাৰ ভাল নে?
উম' আছো দিয়া ভালে। তাকে আজি ৰবিবাৰ বোলো, বন্ধ‌ বাৰ কাৰণে ফোন কৰিলোঁ।
অ' অ' তাকেতো বহুত দিনৰ মূৰত ফোন কৰিলা।
তাকে বজাৰ পাতি কৰিলা নেকি?
অ' আজি বজাৰ গৈছিলো ৰবা আমাৰ ইয়াত তে ডাঙৰ বজাৰ বহে মানে, দেওবৰীয়া বজাৰ, তাৰপৰা আহিলোঁ।
অ', ঠিকে আছে দিয়া ভালে ময়ো তাকে মই ইয়াতে গৈছিলো বজাৰত আজি বোলো এটা বিষয় লৈ আলোচনা কৰো ব'লা।
কি বিষয়?
অ', আজি আমি- গুৰুত্বপূৰ্ণ বিষয়টো মানসিক চাপৰ বিষয়ে চাওঁ ব'লা।
অ', তুমি খুব সুন্দৰ ভাল বিষয় এটা কথা ক'লা, বৰ্তমান সময়তটো তো- মানসিক চাপ এটা মানে ডাঙৰ এটা সমস্যা হৈ পৰিছে। ঠিক কৈছা। তোমাৰ মানে তাৰমানে- উম' জীৱনৰ কোনোবা সময়ত মানসিক চাপ অনুভৱ মানে সকলো মানুহে প্ৰায়- পৰেই।
অঁ', ঠিক কৈছা। মানে এতিয়া তুমাক যদি- তোমাৰ মানসিক চাপ মানেই মানে কিনো বস্তুটো কোৱাচোন?
মোৰ মতে - সেই মানুহে মানে কোনো সমস্যা বা দায়িত্ব বা চিন্তাৰ বাবে বহুত- মানে বেছি মানসিক ভাৱে অশান্তি অনুভৱ কৰে এতিয়া তাক- সেই মানে সহজ ভাষাত মানসিক চাপ বুলি কোৱা হয়।
অ', আগতে মানে মই কি ভাবিছিলো সৰু থাকো- তে মই বিদ্যালয়ৰ সময়ত পঢ়ি আহিছিলো তেতিয়া মই ভাবিছিলো- কি অকল ডাঙৰ মানুহৰে মানে মানসিক এই চাপটো থাকে নেকি। কিন্তু এতিয়া মই ডাঙৰ ভাবিছো মানে ছাত্ৰ-ছাত্ৰীও থাকে কিন্তু।
হয়-হয়, পৰীক্ষাৰ আগৰ মুহূৰ্তত বা পঢ়াৰ বুজা- হোমৱৰ্ক কৰি নিমিয়াৰ পিছদিনা শাস্তি দিয়াৰ ভয়ত- এ' সেইবোৰো সৰু-সৰু মানসিক চাপ একো-একোটা।
তাকে, একেবাৰে মানে আজিকালি- পৰীক্ষা প্ৰতিযোগিতা মানে চাকৰি-তাকৰি কাৰণে এইবিলাক মানে সেইকাৰণে বহুত পৰিছে।
উমঁ-উমঁ, হয়-হয়। এনেই তোমাৰ জীৱনত কেতিয়াবা বেছি- কি মানসিক চাপ অনুভৱ কেতিয়াবা এনেকুৱা কৰিছানে তুমি?
অ', মোৰ বাবেতো আছিল বাৰু মোৰ যেতিয়া মই মেট্ৰিকৰ পৰীক্ষা সময়খিনি অলপমান- কঠিন আছিল, বিশেষকৈ যেতিয়া মই মানে পঢ়া সম্পূৰ্ণ হোৱা নাছিল আৰু বেছি- কে চাব গ'লে যেতিয়া এই কভিডৰ সময় আছিল তেতিয়া মানে- এই বিদ্যালয়সমূহ বন্ধ হৈ গৈছিল।
হয়।
তেতিয়া-তেতিয়া মই মানে অনুভৱ কৰিছিলো কি মানে- পাৰিম নে নোৱাৰিম, তে সেই পাৰিম নে নোৱাৰিমৰ ফলত মানে মোৰ মানে মানসিক মানে এটা
উম-হুম, হয়-হয়। স্বাস্থ্যও বেয়া হৈ যায় নহয় এই মানসিক চাপত।
হাঁ? হয়-হয়।
তাৰো অৱনতি ঘটে।
স্বাস্থ্যৰ একদম বিৰাট ডাঙৰ কৈ অৱনতি ঘটে, হয়-হয়।
উম-উম-উম।
তাকে।
সেই মোৰো মানে অভিজ্ঞতা, কিন্তু মানে- পৰীক্ষাৰ আগৰ মানে ৰাতিটো বেছি চিন্তা হৈছিলতো- এই সেনেকৈয়ে মানে মানসিক চাপ তেতিয়া বুজি পোৱা নাছিলো। তেতিয়া ভাবিছো আৰু তেতিয়া আকৌ বোৰ মানসিক চাপ বুজি নাপাওঁ কিন্তু এতিয়া- ত' সেই তাকেই হয়তো মানে মানসিক চাপ কয় বা- এতিয়া ল'ৰা-ছোৱালীবোৰৰ কেনেকুৱা কি পৰিস্থিতি সেইখিনি আমি এতিয়া বুজি পোৱা হৈছো।
উম, তাকেটো তাকেটো নে সেইখিনি যদি মানসিক চাপ অলপমান বেছিকে হয়।
উম।
তেতিয়া চাগে অলপমান বেছি উন্নত হ'ল হয় মানে ৰিজাল্টসমূহ।
উম ঠিক কথা মানে বহু সময়ত আমি সমস্যাত কৈ মানে উম সমস্যাৰ চিন্তা মানে সমাধানতকৈ সমস্যাৰ চিন্তাতহে মানে বেছি কষ্ট পাওঁ।
অ এইটোয়েতো সঁচা কথা। মানে কেতিয়া বাস্তৱ মানে সমস্যাটো সৰু হয় আৰু কিন্তু আমি মনত মানে ডাঙৰ কৰি লওঁ আৰু। হয় নে নহয়?
উম, হয়, হয়। মানে আজিকালি চাকৰিৰ বাবেও মানে এতিয়া যিহেতু প্ৰতিযোগিতা দেখিছাই। কিমান প্ৰতিযোগি এতিয়া বাঢ়ি গৈছে গতিকে তাৰ ফলতো মানে মানসিক চাপ মানে এক মই মানে
অ অ সেইটোতো মানে বহুত যুৱক ধৰি বছৰ বছৰ ধৰি প্ৰস্তুতি লয় প্ৰস্তুতি কৰে ফলাফল আহিবলৈ মানে তেতিয়া এটা মানুহক মানে সেই চাপ পৰে ফলাফলটো কি হ'ব, কি হ'ব কি হ'ব? উদাহৰণস্বৰূপে এই ডক্টৰ সমূহ নীটৰ পৰীক্ষা সমূহ হৈ আ
অ তেওঁলোকৰটো পেপাৰো লিক হ'ল নহয়?
পেপাৰ
এই বহুতেতো তোমাৰ মানসিক চাপত মই শুনিছোঁ চুইচাইড কৰি পেলাইছে।
অ হয়, হয় আত্মহত্যা মানে বহুত বাঢ়ি গৈছে আজিকালি ডেইলিতো তুমি চাব গ'লে।
হুম, হুম।
মানে বিৰাট মানে এইটো এটা ভয়ংকৰ হেৰি হৈ গৈছে। সেইকাৰণে মানে এই সেইটোও এটা আত্মহত্যাৰ কাৰণ কিন্তু বহুত বেয়া কিন্তু ঠিক তুমি যদি এতিয়া চাবলৈ গ'লে কৃষকসকলৰো কৃষক সকলে যদি মানে পইচা সময়মতে ঘূৰাব নোৱাৰে এই কিষ্টি লৈ হ'লেও ট্ৰেক্টৰ চেক্টৰ লৈ হ'লেও ত' সেই তেওঁলোক বাবে আত্মহত্যাৰ মানে বা মানে- বা ট - বাটটো বাচি লয় আৰু।
উম, হয় হয় আৰু মানে বিশেষকৈ যেতিয়া মানে এই মানে লগৰ ধৰা কাৰোবাৰ বন্ধুবোৰৰ চাকৰি হয় পায় আৰু মানে নিজক কাম মানে এতিয়াও নহয় সেনেকুৱা ধৰণৰ ক্ষেত্ৰতো মানে মানসিক চাপ বৃদ্ধি পায় বুলি মই মানে ভাবোঁ আৰু।
অ সেইটোৱেইটো সেইটোতো মানে তেতিয়া তুলনা কৰাৰ আমাৰ বেছি হৈ যায়।
উম, উম হয়। মই ভাবো মানে সামাজিক মাধ্যমেও মানে এই সমস্যাটো বঢ়াইছে
অ'। একেবাৰে একেবাৰে মানে ইনষ্টাগ্ৰাম হওঁক ফেচবুক হওঁক মানুহে নিজৰ নিজৰ জীৱন কেৱল মানে ভাল মানে মূৰ্হত বলাক দেখুৱায়।
হয়, হয় আৰু মানে আৰু ধৰা। অ এতিয়া তুমি ধৰা ক'ৰবাত ফুৰিব গৈছা বা গাড়ী কিনিছা এইবোৰ যদি তুমি এতিয়া ফটো মাৰি দি থাকা মোৰ যদি সেইখিনি সক্ষম নহওঁ তেতিয়া সেই এনেকুৱাওেই ভাবি ভাবি ধৰা মোৰ মানসিক চাপ এটা বৃদ্ধি
নিশ্চয়, নিশ্চয়, নিশ্চয়। এইটোয়ে এইটোয়ে এইটোয়ে কিছুমানে যদি বন্ধু বৰ্গৰ ভিতৰত যদি কি মানে গাড়ী লয় মানে বাইক লয় বা কিবা কিবিয়ে ভাল চাকৰিয়ে পালে এই তুলনাত মানে কিছুমানে ভাবে কি মোৰ এনেকুৱা কিয় নহ'ল মোৰ এনেকুৱা কিয় নহ'ল এই ভাবি থাকোতে মানে মানসিক চাপটো মানে কেতিয়া বৃদ্ধি হৈ যায় আৰু বেমাৰত মানে ৰোগত পৰিণত হয় ভয়ংকৰ ৰোগত আজিকালি মই দেখিছো ছু বিভিন্ন হস্পিতে মানে ছু এই চিকিৎসালয়ত মানে সেই এইবোৰ কাৰণতে গৈ আছে মানে সৰু সৰু ল'ৰা ছোৱালী
একেবাৰে হয় হয় এই ঠিক কথা কৈছা মানে তুমি উম মানে যেনেকুৱা বোৰ আজিকাল শব্দ এইবোৰ ষ্ট্ৰেছ এনজাইটি টি এনেকুৱা ধৰণৰ শব্দ শব্দবোৰ মানে শুনিবলৈ পাই থাকো প্ৰায়ে গতিকে এ তুমি মানে ষ্ট্ৰেছ কমাবলৈ এনে কি কি কৰা?
অ ষ্টেছ কমাবলে এইটো মানিছ নাই যিহেতু তুমি আজিকালি জিমত গৈ আছা তাকে ময়ও যাবলৈ আৰম্ভ কৰিছো এইবোৰ মানে এইবোৰ কৰিলে মানে চিন্তাটো মানে একদম কমি থাকে নাই।
ব্যিয়াম মানে বহুত উপকাৰী দেই ব্যিয়ামটো। শৰীৰ মানে সুস্থ থাকিলেও মানে মনটো অলপ ভাল থাকে লগতে উম টোপনিৰ লগতো হাই হাই।
অ টোপনি আৰু তুমি যদি ব্যায়াম কৰি থাকা তোমাৰ মানে ষ্ট্ৰেছ বোলা বস্তুটো নাথাকিবই আৰু। হয় নে নহয় অ। কিন্তু এনেই মই শুনিছোঁ। এই কিছুমানৰ কম টোপনি হলেও মানে খংটো মানে কিছুমানৰ বাঢ়ি যায় নেকি? শুনিহানে
হয়।
বাই শুনিছা নে।
ঠিকেই শুনিছা। হয় ঠিকেই শুনিছা মানে টোপনিটো যিহেতু মানে সাতৰ পৰা আঠ ঘণ্টা আয় টোপনি মাৰিব লাগে বুলি কয়। হয় থিকেই শুনিছা মানে টোপনিটো যিহেতু মানে সাতৰ পৰা আঠ ঘণ্টা আয় টোপনি মাৰিব লাগে বুলি কয়।
উ অহ
গতিকে সেইখিনি যদি সম্পূৰ্ণ নহয়। বা ৰাতি আজিকালি গম পোৱাই মোবাইল চলোৱাৰ অভ্যাস এটা হৈ পৰিছে সকলোৰে। এনেকুৱাৰ ফলতো মানে। মানসিক চাপ বা এনেকুৱা ধৰণৰ কাৰ্য বা ক্ৰীয়াসমূহ আমি। অনুভৱ কৰো। গতিকে এইবোৰ মানে আমি পৰাপক্ষত সোনকালে ঠিক কৰি লোৱাটো ভাল। নহ'লে পিছলৈ মানে স্বাস্থ্যৰ মানে অৱনতি ঘটে আৰু।
হয় হয় হয় মোৰ মানে অলপমান টোপনিটো অলপমান কম আহি আছে কিন্তু। তো মই ভাবিছোঁ অলপমান ভালকৈ চেষ্টা কৰিব লাগিব।
হয় হয় টোপনি তোমাৰ এনেকুৱা কম হ'লে মানসিক চাপ বা খং খং উদ্বেগ। আহ মানে এনেকুৱা অস্বাভাৱিক আচৰণ সেনেকুৱা ধৰণৰ বৃদ্ধি পায় শিং শিঙীয়া স্বভাৱৰ। হৈ পৰে মানে মানুহ হয় হয়।
মই দেখিছো কিছুমান এনেকুৱা মানুহ।
উম।
আৰু এই এনেই কিতাপ চিতাপ পঢ়িলে তুমি পঢ়া চাগৈ।
কিতাপ হয় পঢ়া হয়।
অ্' কিতাপ পঢ়িলে মানে মনটো ভাল হৈ থাকে ন'?
খুব সুন্দৰ ভাল এটা অভ্যাস, ৰাতি শুৱাৰ আগত পাৰিলে মোবাইল-চবাইল এবোৰ নচলাই মানে যদি কিতাপ পঢ়া অভ্যাস কৰি তোলা হয় নহয় মই ভাবোঁ মানসিক চাপ বা তেওঁৰ এনেকুৱা উপন্যাস আদি পঢ়ক। বা জীৱনী, গল্প এনেকুৱা ধৰণৰ মানে পঢ়িলে তেওঁলোকৰ মানসিক চাপ, বা চিন্তা কৰাৰ যিটো মানে শক্তি আজি-কালি ল'ৰা-ছোৱালীয়ে চিন্তা কৰা শক্তিটো কমি গৈছে। তেওঁলোকে মানে বেছি আৰ্টিফিচিয়েল হৈ গৈছে। উম' এতিয়া এ মোবাইল ফোন বা স্ক্ৰীণত ইণ্টাৰনেট মাধ্যমত যিটো দেখুৱাব সেইটোৱে মানে চাই গৈ থাকে, গতিকে মানে উম্ গতিকে সেনেকুৱা ধৰণৰ বত অভ্যাসবিলাক কমাই আনি মানে অলপ যদি মানে শাৰীৰিক কচৰত বা এনেকুৱা টো-টোপনি, খাদ্যত অলপ বেছিকৈ গুৰুত্ব দিলে মানে মানসিক চাপ কমিব আৰু হয়। অঁ গানটো অ হয়, গানটো বোলে বহুত এটা ধুনীয়া মানে এটা মেডি মানে এটা ধ্যান বুলি ক'ব পাৰি। ধ্যান মানে যে আ্ মই ধ্যান বুলি ক‌ওতে ঘপককে মনত পৰিল এই মানে যিটো আমি পাত তি আছো মানসিক চাপত বোলে- য়োগা, ধ্যান মেডিটেচন এনেকুৱা ধৰণৰ কৰিলে বোলে আটাইতকৈ মানে এটা ভাল সুফল পোৱা যায়, গতি শ
অঁ বিৰাট ডাঙৰ সু-ফল পোৱা যায়। ঠিক কথা ঠিক কথা ঠিক কথা কৈছা। মানে আমি ভাবো কি অকল যোগাসনৰ দিনৰ দিনাই যোগাসন কৰিব নালাগে সদায় কৰিব লাগে।
সদায় কৰিব লাগে, হয়।
মানে তেতিয়া শৰীৰটো ভাল হৈ থাকা, মনটো ভাল হৈ থাকে মনটো ভাল হৈ থাকিলে মানে মানসিক
ধৰা জি-জিমত এই এইবোৰ কি কয়- আমি কচৰত কৰো শাৰীৰিক কচৰটৰ লগতে কিন্তু মানসিকভাৱে হওক শক্তিশালী হ'বলে কিন্তু ধ্যান, যোগাসনটো বহুত দৰকাৰী হ- আমি চেষ্টা কৰিম দিয়া, দহ মিনিট সময় হ'লেও যদি আমি অকণমান আ্ ধ্যান, যোগাসন এনেকুৱা কৰিব পাৰো
নিশ্চয়! নিশ্চয়! ভাল কথা। বিৰাট ডাঙৰ ভাল কথা এটো। তাকে
উম'
এইটোৱে মানে ঠিক কথা আৰু সেইটোৱে।
উম উম, যে মানসিক চাপটো যদি তুমি এনেকুৱা কোনোবা ব্যক্তি পোৱা তেতিয়াহ'লে তুমিও মানে এনেকে পৰামৰ্শ দিবা আৰু এই সময়- যি সমূহ আমি আলোচনা কৰিলো।
ঠিক কথা কৈছা মই মানে সেনেকুৱাই কৰিব লাগিব, আৰু এই আৰু সেইটোয়ে, মানসিক মানে চাপটো মানে কি অলপমান ভাগ-বতৰা কৰিব লাগে।
উম উম উম, না অঁ অঁ হয় নিজৰ মাজত তে মানে গুজৰি-গুমৰি থাকিলে এইটো মানে লাহে-লাহে বৃদ্ধি পায়, গতিকে অকমান মানে এ বন্ধু বৰ্গৰ লগত পৰিয়ালবৰ্গৰ লগত এনেকৈ যদি মানে আলোচনাৰ মাধ্যমেৰে বা বিভিন্ন এইবোৰ মানে আজি-কালি ডক্তৰ কিছুমানো ওলাইছ- ছে মানে, এ বিশেষজ্ঞ কিছুমান আছে নহয়, বিশেষজ্ঞ কিছুমান। তেওঁলোকৰ লগতো পাৰিলে মানে বেছি মানে সমস্যা অনুস- পৰিলে তেওঁলোকৰ ওচৰলৈ যোৱাটো উম আমি মানে মই পৰামৰ্শ দিম।
কালি মানে বিভিন্ন কোঠালৈও যায় মানে কিছুমান মানে ভাল ভাল মানে শিক্ষকৰ জৰিয় তে, এইবোৰ কথা হয় তেনেহ'লে বন্ধু আজি ভাল লাগিল কথা পাতি।
হয় হয় ভাল লাগিল।
ভাল লাগিল তোমাৰ কথা বহুত জানিব পালো। খোৱাটো গুৰুত্বপূৰ্ণ আৰু কিতাপ পঢ়াটো গুৰুত্বপূৰ্ণ মই নিশ্চয় অভ্যাসটো মই সলনি কৰিম। তাকে ভাবিলোঁ ভাল লাগিল কথা পাতি, ঠিক আছে দিয়া ধন্যবাদ পিছত এদিন কথা পাতিম। অঁ ঠিক আছে ধন্যবাদ।